অঁ কি কৰিছা?
অঁ, শুনিছো মই।
অঁ, নেট নাই নেকি মোৰ মাত শুনা নাই যে। কি কৈ ছা বহুদিন হল ফনো কৰা নাই বোলো। অঁ, নেটটো পোৱা নাই হবলা মাতটো অহা নাই।
অঁ, মাতটো অহা যোৱা কৰি আছিলে, এতিয়া শুনিছো বাৰু। কি কৰিছা?
মই আছো দিয়া, ভাত বনাই পেলাই আজৰি হৈ ল'লো।
অঁ, আমি খোৱা বোৱা, খাই বৈ আজৰিয়ে হ'লো।
অ, খাই বৈ আজৰি হ'লা, অঁ, মোৰ হৈছে খাবলৈ পাৱা নাই আও। ভাবিলো খবৰ এটা লও ৰ'বা, কি কৰিছা? অঁ। দিনতো বহুত গৰম পৰিছে ন'?
হয় হয়, বহুত গৰম দিয়া, আহিবই আৰু অলপ দিনৰ ভাদ মাহলে। ভাদ মাহটো উম, ভাদ মাহটো যোৱাৰ পাছৰ পৰাহে অকনমান আৰু।
অঁ, তাকে।
এয়া, আহাৰৰ মাহ হৈছেহে ন'?
অঁ, এই এতিয়া আ
হাৰ শাওন, ভাদ, উম আহিনলে উম, ভাদ আহি আহিনৰ প্ৰথম পোন্ধৰ দিন মানলৈ থাকে বাৰু। তাৰপিছৰ পৰা লাহে লাহে অকন কমিব আৰু। আজি তথাপিও বতাহ অক অকণ আছে দিয়া বাৰু দিনটো।
তাহ আছে, আজি দিনত
হয় হয়, উম ভাল লাগিলে অকন বাহিৰত বহি, ঘৰত তোমাৰ ফেন চলাই কি থাকিবা? একে ফেনৰ বতাহবোৰো গৰম গৰম, হয় হয়।
আৰু কি হয় তোমাৰ, গছ গছনি যিটো বতাহ মাৰিব। সেই ফেনৰ
অ', সেইটোৰ দৰে নহয় দিয়া, উম নহয় নহয়। মানে ফেনৰ বতাহটো চাবাচোন, একে গৰম-গৰম বতাহ এটা তোমাৰ আহি যায়। কি বনালা এতিয়া?
মই তোমাৰ কি বনালো মানে, আজি হেৰি বনালো এইয়া বৌয়ে সকামত পোৱা বুট আছিলে। বুট মগু, বহু দিন হ'ল অ', তেনেকে মানে খোৱাই নাছিলো, মো লো আজি নাই বনাওঁ তাকে।
নাই নাই ভাল লাগে সেইটো। হয়, হয়। খুব ভাল লাগে এনেকে তোমাৰ খাৰ অকণ দি, নহৰু দি তেল মাৰি দিলে যে আদা অকণ দি দিব লাগে পিছত। উম, নাই নাই খাৰটো খাব ব লাগে মাজে-মাজে। তোমাৰ মানে খাৰটো, অ' খাৰটো খালে পেটটো চাফা হয় যে। খাৰটো খাব লাগে মাটি দালি খাইয়ো ভাল লাগে ন', খাৰ পেলা।
অ', মাটি দালি খুৱাইহে তেনেকুৱা, মাটি দালি এতিয়া বোলো ৰাতি বনাবলৈ নাই যেতিয়া, এয়া
নাই যেতিয়া অ', একো নহয়, তাতো এইটোও ভাল লাগে।
অ', সোৱাদে হয় এইটো আও। তোমাৰ আদাৰ আদা-নহৰু, দি বলা তোমাৰ পিচিব
উম।
লা, তেনেকে দি বলা বনাই। এতিয়া যে খাম আও কিবা এটা।
হয়, হয়। সোনকালে খাবা, বেছি মানে নটা মানৰ পিছত মানে ইমান আও খোৱা-বোৱাটো কৰি থাকিলে মানে ভাল নহয়, তোমাৰ হজম নহয় যে। কাৰণ, লগে-লগে শুই দিয়া যায় ন' হজম নহয়।
আহি পোৱালে আমাৰ এওঁলোকৰ আহি পোৱালে দেৰি হয় যে! আকৌ কমহে কথা আহি পোৱা আগতে অ' নতুন দোকান খুলিছো মানে তোমা নতুন দোকান এখন এতিয়া খুলিবলৈ মানে যত্ন লগাইছো আজি মাটি চাটি পেলালো বান্দাত! বস্তুবোৰ অ' অলপ অলপ অনা গৈছে তোমা! তাতে মানে কি হ'ব' মেচিনটো সোমাম।
অ'মেচিনটো অ' তুমিতো সেইটোও জানা চিলাই কামটো! উম
এনেহে এতিয়া সেইটো ভৰাই পেলাই অ' তাকে। তাতে মানে অলপ অলপ বস্তু দেখিব তোমা কাপোৰ কানি অ' মানে বোলাউজৰ তলত দিয়ে কাপোৰটো যে নাইনলটো, সেইটো তোমাৰ তাৰ পিছতে থান কাপোৰ বিলাক হে তেনেকে আৰু মানে গুলি গুলিৰ সূতা বিলাক
তমাৰ উম, মানে থান কাপোৰটো আনিলে কি হয় আজিকালি চবেইচোন নিজে ফুল বনাই হয়নে? ফেব্ৰিক কৰা, ৰিবন এম্ব্ৰইডাৰিং কৰা এইবোৰ চবেইেতটো কিনিয়ে থাকে সেইটো।
থাকে। সকলো যাব লাগে মৰিগাঁৱলৈ যাব লাগে, টাউন পাব লাগে গৈ।
দূ টাউনলৈ যাব লাগে দূৰ দূৰলে। এতিয়া ওচৰতে পালে ভাল হ'ব!
অ' ইয়াতে
ভালে
পালে ৰা ৰাইজৰ, সেই কলে যত্ন চলাই আছোঁ।
আকৌ চোৱাচোন টাউনলৈ যোৱা বুলি অহা যোৱা এটা খৰচ হয়নে, তাতে যদি এইখিনিতে তোমাৰ তাতে পালে, ইয়াৰ পৰাই লব।
ইয়াৰ পৰা ল'ব বোলো।
যাব লাগে ইমান দূৰলৈ।
অ', টাউনলৈ যাব লাগে, তাকে মই বোলো সেইটো সুবিধা হ'ব দিয়া। সেইকাৰণে মানে ইয়াতে ৰাখি দিছোঁ বস্তুবিলাক, সেয়াই।
তেনেকে দোকান চোকান দিলে কি হয়, উম, যিখিনি বস্তুৰ প্ৰয়ো জনহয় গ্ৰাহকৰ ন গোটেইখিনি ৰাখিলে ভাল আৰু।
অ' ৰাখিলে ভাল হয় তাকে।
পালে মানে
অ'।
অ', তেনেকুৱা হ'লে মানে কি হয় মানুহখিনিও দোকানলৈ আহি ভাল পায়। এ তাতে পামেই আৰু হয় নে, উম, উম। হয়, হয়, আৰু কি এই বিয়াৰ চিয়াৰ যে প্ৰেজেন্টৰো আনিছা ন গিফ্টৰ উপহাৰ দিয়া এইবোৰ। হয়, জন্মদিন হওঁক, বিয়া হওঁক সেইবোৰতো আনিছা ন, উপহাৰ বোৰ।
ইফ
তোমাৰ মাতটো আকৌ ফাঁচি গৈছে। নেটৱৰ্কটো মানে অসুবিধা কৰিছে নেকি।
তুমি অকণ বেলেগলৈ যোৱা নহ'লে, মাতটো অহা যোৱা কৰি আছে। হেল্ল'।
অ',
শুনিছানে?